হেল্ল'।
অ শুনিছেনে।
অ কি কৰিছো স্মিতা।
আছো এনে।
ঘটে নে ক'ত।
অ ঘৰতে ঘৰতে।
ফুৰিব যোৱা নাই কতো।
ফুৰিব যোৱা নাই মনত পৰিছে কিন্তু সেইবাৰ যে আমি শ্বিলং গৈছিলো।
অ, আৰু নহয় তুমি মাজে মাজে ৰিজৰ্টত খুব গৈ থাকা ন। ফটোবোৰ চাই থাকো, বন্ধ পালে যোৱা যেন পাইছো।
আহ ম পা। যাওঁ কিন্তু এইবাৰ মানে টাইম মিলাব পৰা নাই আৰু।
অ এ আমি আমি যে গৈছিলো শ্বিলং। আৰু ভালে আছিল আৰু ওলোৱা কৰা সেনেকুৱা প্লেন।
অ অ আপুনি কেনেকে গৈ অ। অ অ আপুনি কেনেকে গৈছিলে সেইদিনাখন ৰাতিপুৱা বাছত গৈছিলে নে গাড়ীত গৈছিল। ছিলে।
কত।
শ্বিলং যে গৈছিলে যে ট্ৰিপটো কওকচোন আপোনাৰ ট্ৰিপটোৰ বিষয়ে।
অ ট্ৰিপ। ত সেইদিনাখনতো মই ইয়াৰ পৰা গাড়ীত গ'লো মানে বৰদাৰ গাড়ীত গ'লো।
অ অ।
বৰ্দাৰ গাড়ীত গৈ পেলাই তিনিআলিত নহয় আমাৰ অফিচৰ ওচৰত আমি উঠিল। তোসেয়াত বাছত বাছত তুমিতো গণেশগুৰিতহে
উঠিলো আহ
তাৰ পিছত অলৰেডি তাতে চব আছিলেই তাৰপিছত তোমাক ল'লো গণেশগুৰিৰ পৰা সেইটো কিন্তু ভাল লাগিল দেই কিন্তু কি জানা আমাৰ টাইমিংটো অকমান বেয়া হল
উম
সেইখিনি সময়ত মানে তোমাৰ সেই সেউজীয়া বস্তুটো আমি দেখা নাপালো
ন লাইটলোমৰ যিটো পৰিৱেশ
অ সেইটো হ'ব লাগে সেইটো আমি দেখে এতিয়া মানে লাইট লোমৰ আমি যোনটো কৰিব পালো সেইটো গোটেই তোমাৰ মৰুভূমি নিচিনা লাগিলে ন গো গোটেবোৰ শুকাই আছে সেনে ড্ৰাই ড্ৰাই লাগিলে কিন্তু আচল এইটো টাইমত যাব লাগে বৰষুণ হোৱাৰ পিছত যে অ একদম পোৰা এতিয়া একদম পোৰা সেউজীয়া হৈ আছে গোটেই
অ অ আৰু তেতিয়া ঠাণ্ডাতটোও কম আছে যে অ অ শ্বিলঙত তোৰ ফুৰিব লগা ঠাই বহুত আছে
আজিকালি বহুত হৈছে ন আগতে আমি শ্বিলং বুলি ক'লে কিবা লোকলে গৈছিলো এলিফেণ্টৰ ফলে গৈছিলো বচ সেইখিনিয়ে আছিলে আজিকালি দেখোন কত ঠাই ওলাইছে তাৰে যাম সেয়া কৰা ওলোৱা আকৌ এবাৰ যাওঁ বলা
অ আকৌ এবাৰ এতিয়া শ্বিলঙৰ পৰা শ্বিলং নগৈ আপুনি সেইটো যাব পাৰে জোৱাইৰ ফালেও যাব
যোৱাৰাই ফালেও যাব পাৰে তাৰ পিছত আকৌ তোমাৰ সেয়া এইটো কয় আ ডাউকিৰ ফালে
ডাউকিৰ ফালে কিন্তু ডাউকি আপোনাৰ এতিয়া এইটো টাইমত যোৱা ছিজন নহয় ৰাস্তাটো ইমান মানে ভাল হৈ নাথাকে এইটো টাযাম ন
কিন্তু মানুহো বহুত হয়
মানুহ অ অ আৰু আপোনাৰ গৰম বন্ধৰ এইটো চিজন মানুহ বহুত হয় মানে অ অ অ তাৰপিছতে আপুনি আমি যে মেগী খাইছিলো তাতে
মেগি খাইছিলো ঠাণ্ডাত কফি কফি আছিলো মেগী খিনি খাই কেনে ভাল লাগিছিল বাপৰে আমি কঁপি আছিলো ন
অ অ অ আৰু মানে লাইট ৰোমটো মুকলি ন ঠাইডোখৰ তত আপোনাৰ বহুত মানুহ গ'লেও মানে আপোনাৰ একো মানে সেই নহয় ভিৰ ভাৰ নহয় জেগা খিনি মুকলিয়ে লাগে মানে এতিয়াত বহুতো তাত
হেৰিয়াতো বহুত দাম
অ অ আৰু তাতে সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ পোৰা খেলাৰ ব্যৱস্থাত আছে ডাঙৰৰ কাৰণে অ
সি মোক সি তাৰমানে আগতেও এবাৰ গৈছে দেই এ গৰমৰ বন্ধত এবাৰ আগতেও গৈছে সি কৈছে মা তোমালোকে আচল বিউ দেখাইে নাই আমি যেতিয়া জুলাই মাহত আহি কিন্তু তেতিয়া কৌ মই তাৰ লগত যোৱা নাছিলো সি বৰৰ্মাহঁতৰ লগত গৈছিলে তে সি কৈছে মা তোমালোকে আচল বিউটি দেখাই নাই যেতিয়া মই জুলাই মাহত আহিছিলো কি গ্ৰীনাৰী পোৰা চাৰিও পিনে সেউজীয়া সেউজীয়া বেলেগ লাগিছে যেন তুমি স্বৰ্গতহে আহিছা সেনেকুৱা লাগিছে আৰু তাৰ পৰা তুমি চিলাৰী বিলাক চাবা কেনেকুৱা ধুনীয়া এতিয়াতো চব শুকাই মানে সেয়া হৈ গৈছে
অ আৰু তালৈ যোৱা ৰাস্তাটো খুব ধুনীয়া আমি যেতিয়া শ্বিলঙৰ পৰা সোমোৱাই যায় ন লাইট ৰুমলৈকে মানে তালৈকে সেই ৰা তাতো আপুনি চাবচোন দুই পাশে মানে ইমান ধুনীয়া গছ গছনি আছে আৰু পাতল পাত
আমি যে ক আমি যে ৰাস্তাত ৰখি ফটো তুলিছো কি মজা লাগিছিল সেইখিনি কথা মনত পৰে দেই বহুত ভাল লাগিছে কিন্তু
অ আৰু আচলতে এনে কে যেতিয়া ট্ৰিপত মানে আপোনাৰ অ লগৰ বা সমনীয়া কোনোবাৰ লগত যেতিয়া যোৱা যাই যায় ন মানে ট্ৰিপ এ ফুৰিবলে মানে আমি বেছি ভাল লাগে আমিতো পৰিয়ালৰ লগত যাওৱেহে এইটোৰ এটা সুকীয়া আমেজ মানে আছে আৰু তাৰ অ কিন্তু তাৰ উপৰিও যদি আপুনি আপোনাৰ মানে সমনীয়া মানুহৰ লগত কিছুমানৰ লগত যায় সেইটোৰ আকৌ
সেইটো সেইটোৰ আমেজটো বেলেগ আৰু সেইটো হয় আমাৰ এতিয়া এইবাৰ আমি দাৰ্জ দাৰ্জিলিং যোৱাৰ কথা আছে দাৰ্জিলং গেংটক সেনেকে
অ আমিও আমিও যোৱা কথা আছিল আপুনিতো সেই যোৱা কথা আছিলে
পুুৰী যোৱাৰ কথা আছিলে কিন্তু পুুৰী তোমাৰ এতিয়া ষোল্ল তাৰিখ পৰা য কি ৰথয়াত্ৰা হয় নেকি এ আমি সেয়াই নাপালো টিকেটে নাপালো আৰু চবে কলে যে এতিয়া বহুত গৰমো পাবা সেয়া কৰা অক্টোবৰ নৱেম্বৰ মানত যোৱা সেইকাৰণে আৰু লাষ্টত আৰু এ তেওঁ কালিহে ক'লে এওঁ যে বোলে দাৰ্জিলিংট সেনেকেই ঘূৰো আৰু এইবাৰ এ অক্টোবৰ নৱেম্বৰ মানত পুৰি যাম কিন্তু ম পুৰি যোৱাৰো মন আছিল
অ পুৰীতো গ পেলাই ভাল লাগে সাগৰৰ মানে আপোনাৰ ঢৌ টো জেইয়া আমি গধূলি সময়ত সাগৰৰ পাৰলে যাই ন সেই সময়খিনিও বিৰাট ধুনীয়া মানে আৰু অ মই গৈ পাইছো পুুৰীত দুবাৰেই গৈ পাইছো মই আপোনালোকে যে যাম বুলি ভাবিছিল
উম আমি যাম মই পোন্ধৰ তাৰিখৰ পিছত যাম হয় ষোল্ল তাৰিখে ফিক্স হব চাগে আজি বা কালিৰ ভিতৰত টিকেট কাটিবই ষোল্ল তাৰিখ মানে গ মই আৰু ধৰা মানে এসপ্তাহৰ ছুটি এটা ল'ম আৰু শনিবাৰ ৰবিবাৰ মিলাই
মিলাই আৰু অ অ কুল ষোল্ল তাৰিখৰ পৰা সেইফালে যাব আপুনি ধৰক বিশ তাৰিখ
যাব যাব কাৰণ কিয় মোৰ যিখিনি কাম আছে অফিচৰ সেইখিনি মানে যোন স খিন একেবাৰে এৰিব নোৱাৰা আৰু সময়মতে সেইখিনি কৰিবই লাগিব সেইখিনি কাম মই অলপ আগবঢ়াই বাকী খিনি আৰু মই মানে আগত এতিয়াকে কোন কেতিয়াবাৰ পৰা কৈ আছিলো মিণ্টু দা যে মিনটু দা মই কিন্তু জুলাই মাহত ছুটি ল'ম হা আপুনি কিন্তু মোক অলপ সহায় কৰিম কিন্ত ততে কৈছে অ হ'ব একো নাই ল'ব মই কাৰণো নলৱে ন মোৰ আগৰ ছুটি কেইটায়াও নাই মাজাই গৈছে একয়ে মই লোৱাই নাই কৈছে হ'ব হ'ব সেইকাৰণে মোলোক একেবাৰে বিপদতো পেলাই যাব নোৱাৰো ন চবকে কাৰণ যোনখিনি মোৰ কাম পুতুককে বেলেগে কৰিব নোৱাৰিব
অ অ আপোনাৰ চাৰিদিনীয়া মানে চাৰি দিনৰ হেইত যাব
অ ষোল্ল তাৰিখ ধৰা তোমাৰ বুধবাৰ পৰে নে বৃহস্পতিবাৰ পৰে সেইপিনে বুত বৃহস্পতি অ বৃহস্পতি শুক্ৰ গল শনি ৰবিটো এনেও বন্ধ ইপিনে সোমঙলো মই চাগে হৈ যাব আৰু সেনেকুৱা কৰি পেলাই মিলাই মেলি আৰু লম আৰু
আপোনালোকে প্ৰথম দাৰ্জিলিঙলৈ যাব
তুমি গৈছানে আগতে
নাই যোৱা নাই যোৱা আমিও মানে যাম বুলি ভাবি আছো সেই সেইকাৰণে আমাৰোতো এনেকুৱাই চলি আছিল ষোল্ল সোতৰ এনেকুৱা ধৰণৰ
অ অ এই একেলগে মানে কি আৰু একেলগেতো যাব নোৱাৰিমেইে দেচোন কিন্তু মানে কি আৰু লগ পালে অ লগ পালে ভাল লাগিব কিন্তু যদি লগ পোৱা আমি অৱশ্যে তিনটা ফেমিলি যাম
অ অ অ আমাৰো মানে মোৰ মা দেউতা সেনেকে চব লগ লাগি
অ অ অ আমাৰ মানে মিষ্টাৰৰ দুজন ফ্ৰেণ্ড সিহঁতৰ ফেমিলি আৰু আমি
অ অ অ অ টিকেট পাইছে আপোনালোকে ট্ৰেইনৰ
কৈছে আজি কালি ভিতত কাটিব লাগিব বুলি মক মানে কৈছে তুমি দেতটো ফিক্স। ত কোৱা আৰু এই আজি মই কৈছোঁ যে ষোল্ল তাৰিখ কৰা। সেনেকে কৈছো আৰু ষোল্ল তাৰিখৰে বৃহস্পতিবাৰ হয় ন মই কৈছো আজি। ষোল্ল তাৰিখেক কৰা আৰু তাতকে মই আৰু চেঞ্ নকৰো আৰু কালি মই অফিচত গৈ পেলাই আৰু মিনটো দাক কমগে যে দুটা ষোল্ল তাৰিখ মই ফিক্স আৰু আপুনি আৰু বাকী সখিনি মেনেজ কৰি পোন্ধৰ তাৰিখলৈকে চবৰে কাম কৰি দিম আৰু
অ অ অ তাৰ পিছৰ সেইটোত গ'লেও কথা নাই আৰু আপোনালোকে প্ৰথম দাৰ্জিলিং যাব তাৰ পৰা তাতো দুদিন থাকিব লাগিব।
লাগিব লাগিব
তাৰ পৰা আকৌ সেই যাব লাগিল এ গেংটক যাব
কেনেকে কি সুবিধা হয় কেনেকে যাব লাগে কি মইতো কেতিয়াও গৈ পোৱা নাই
অ অ আপুনি গোটেই মানে সেইটোত এ ট্ৰিপটোত আপুনি পাঁচ দিন কিমান ল'ব লাগিব পাঁচ চাৰি নাতি ৰাতি আৰু পাঁচ দিন হ'ব ধৰক মানে সেনেকে আপুনি ল'ব লাগিব অ তেতিয়াহে আপুনি দাৰ্জিলিঙতো আপোনাৰ এ এদিন দুদিন গুচি যাব আৰু আপোনাৰ তা ও তাৰ তিনি দিন মান লাগিব তিনিদিন মান হলেহে দাৰ্জিলিং আৰু আৰু তাৰে ওচৰত এখন কালিংপুং বুলি জেগা আছে। কলিমপুং অ মোৰ অ অ আ এতিয়া তিনিটা জেগালে আপুনি যাব নোৱাৰিব পৰ্ব্লেম হব পাৰে মোৰ হাজবেণ্ডদে আৰু কৈছে দাৰ্জিলিঙৰ পৰা কলিংগ পুং যাব মানে
অ আচ্ছা
যোৱাৰ প্লেন নাই মাৰ ছোৱালী সৰু যে
উম উম
দাৰ্জিলিঙত কেতিয়াবা সেই ওপৰত গ'লে উশাহ নিশাহ নিশাৰো সমস্যা হয় মানে হয় যে অ অ অ তাৰে কাৰণে আপুনি এটা গেছ লৈ যাব লগিব
আমিও চাওঁ আমি ভাবা নাই আৰু কিন্তু দাৰ্জিলিং যোৱাটোতো ফিক্স তাৰ পৰা আমি কত কত যাম সেইটো এতিয়াও ফিক্স হোৱা নাই মানে মেইন প্ৰথমতে ডাৰ দাৰ্জিলিং গৈ পাম তাৰ পৰা আমি ঠিক কৰিম যে আমি আৰু ক'ত ক'ত যাম সেই সেইটোয়ে, মানে মেইন প্ৰথম যাম আমি দাৰ্জিলিং ডাইৰেক্ট।
অ' আমি ভাবিছো দাৰ্জিলিং আৰু কলিংপুং যাম মানে। মানে, শ্বিলংতটো আমাৰ যিহেতু আমাৰ গুৱাহাটীৰ পৰা ওচৰত। ন। ত আমি শ্বিলঙত অ গৈয়ে থ থকা যায় প্ৰত্যেক বছৰে কিমান যাব আৰু একেটা জেগাতে। শ্বিলং খনো বহুত ধুনীয়া হয়। এতিয়া শ্বিলঙত আমাৰ ফুৰিব লগা জেগা হল প্ৰথম আমি গৈ পেলাই বৰা পানী চাব পাৰো। তাৰ পৰা মেইন শ্বিলং খন চালো। তাৰ পিছত আমি চেৰাপুঞ্জি যাব পাৰো। ডাউকি যাব পাৰো আৰু এখন যিখন কিলিনেছ ফিলেজ
অ' ক্লিনেছ ভিলেজ। মই গৈছো শ্বিলঙৰ সেই ক্লিনেছ ভিলেজত গৈছো। এ'বহুত ধুনীয়া বহুত ধুনীয়া। সৰু ভিলেজ খন কিন্তু বহুত ধুনীয়া। ভিলেজ খনৰ ভিতৰত ভিতৰতে তোমাৰ গাড়ীৰে ঘূৰাই। মানে গাড়ী এখন লৈ ল'ব লাগে। এই তোমাৰ কেনেক কেনেকুৱা গাড়ী জানা জীপ গাড়ী যে খোলা খোলা যে, ওপৰত প্ৰভ নাই আৰু। অ' সেই সেনেকুৱা গাড়ীত মানে তোমাৰ এনেকে ঘূৰাই ঘুৰাই অ টিকেট কাটিব লাগে ত তাৰপিছত আৰু ঘূৰাই থাকে আৰু ফুল চাব। নে চাফ চিকুণে চাবা নে, কি চাবা আৰু মানে ইমানেই ধুনীয়া আৰু।
আৰু মানুহ বিলাকৰ উম, অ, অ। ফুলবোৰ তাতে ধুনীয়া হয় আমাৰ গুৱাহাটীত সেইবোৰ অৰ্কিডবোৰ আমাৰ ইয়াতে নুফুলে একচুৱেলি।
অ' আমাৰ ইয়াত সেনেকুৱা নহয়। সেই সেয়ে সেইটোকে ক্লিনেজ ভিলজ কয়।
অ 'অ সেইকাৰণে কি আৰু মানুহ বিলাকে তাত আমাৰ যোৱা হোৱা নাই কিন্তু। কিন্তু ধুনীয়াকে চাফা কৰি ৰাখে বুলি-
বহুত চাফা কৰি ৰাখে। আকৌ, ৰুড ব্ৰিজত গৈছো ৰুড ব্ৰিজ খন কিমান কেইটা চিৰি উঠিব লাগে। এ দেৰশটামান চিৰি উঠিব লাগে চাগে।
অহ মই নাই নাই মই শ্বিলং চেৰাপুঞ্জী- চি সেনেকে গৈছো আৰু বৰা পানীৰ ওচৰত যিটো আজিকালি যে মিনি পেহেলগাম বুলি
উম, উম, উম, উম সেইটোত মই গৈ পোৱা নাই কিন্তু দেই।
টো মেইনলি গৰমৰ দিনত ক'ত ফুৰৰি দিব যাব পাৰে সেইখিনিয়ে কথা পতা হ'ল। গৰম বন্ধত মানুহে মানে মানুহে এইবোৰ মানে আমাৰ যিখিনি নৰ্থ ইষ্ট বা অসমত থকা মানুহ আৰু সেই মানুহখিনি এইখিনি জেগাতে বেছিকে ফুৰিব যায় শ্বিলং।
অ 'আৰু এইবাৰ কৈয়ে আছে ন, শ্বিলং যোৱাৰ আগতে আগতীয়া টিকেট মানে হোটেল চোটেল বুক কৰিবা, কাৰণ বহুত টুৰিষ্ট হৈছে।
অহ' চহৰা দিনাখন। চানডে কেনেকুৱা সেয়া আপোনাৰ। কেনেকুৱা ট্ৰেফিক জাম।
ট্ৰেফিক জাম অ বহুত মানুহ হৈছেতো। সেইকাৰণে শ্বিলংতটো বাৰু গৈ য়ে থাকো আৰু ইচ্ছা কৰিলেও যাব পাৰি ওচৰতে যিহেতু।
আৰু আমাৰ পৰা যিহেতু মানে ৰাতিপুৱা গৈ গধূলি ঘুৰি আহিব পাৰি ইমান সমস্যা নাই আমাৰ গুৱাহাটীৰ মানুহ খিনিৰ কাৰণে শ্বিলং যোৱাটো এতিয়া দাৰ্জিলিং দাৰ্জিলিং আমাৰ পৰা অকমান দূৰ হয়। আকৌ গৈওভাল লাগিব।
গৈ ভাল লাগিব।
ট্ৰেইনত ফুৰাতটো এটা বেলেগতটো মানে।
অ' সেইটো এটা বেলেগ সেয়া মোৰ মোৰ মানে এক্সাইটেড হৈ আছো আৰু।
অহ
কেতিয়া যাম কেতিয়া যাম আৰু অকমান ৰিফ্ৰেচমেন্ট লাগে ন ইমান কাম কৰি থাকো। আৰু কি মেইন কথা হ'ল এতিয়া লৰাৰ পৰীক্ষাৰ সময়ত আৰু যাব নোৱাৰিম ন।
অ নোৱাৰিব নোৱাৰিব।
বোলো এতিয়াই যাম আৰু।
অঁ অঁ।
চাওঁ কেনেকুৱা হয়। দিয়া একেলগে যদি টাইমিং মিলে তেনেহলেতটো ভালে কথা লগ পাম।
অ লগ পাইও যাব পাৰো।
পাও যাব পাৰো আৰু লগ এটা পালে
কম ৰবা আজি অ এতিয়া কথা পাতিম আমিও বাৰু কেনেকে টিকেট এভেলইবুলো লাগিব ন, তাৰ ওপৰতো সেই হ'ব।
উম টিকেটৰ কথা সেইকাৰণে সোনকালে কাটিব লাগিব যদি যোৱাৰ একেবাৰে সেয়া আছে, টাইমিংটো চাইপেলাই তুমি সোনকালে টিকেট কা
অ অ। হ'ব দিয়ক জুৰি বাইদউ ন আজিলৈ ৰাখিছোঁ। অঁ অঁ